হেল্ল'
শুনি আছো এফালে গৈছে নেকি
নাই
সূলষ্টুল এটা আহি থকা যেন লাগিছে যে মাত এটা
অঁ আমাৰ এই ওচৰতে কিবা পাতিছে যে
অঁ অকন দুৰলে যোৱা অঁ
মাইক বাজি আছে বহ অঁ ভালেই তোমালোকৰ ভালনে
ভাল ভাল
ভাত বনাইছানে নাই
অঁ ভাতকেইটা মানে বহাইছো আৰু তাৰ পিছত বাকী এইখিনি বনাাম আৰু লাহে লাহে
অঁ
তুমি বনাইছা
বনাইছো সি য়া ভাত
উম এই লাহে লাহে বাঢ়ি ঠিক আছে হ'ব দিয়া কি জানা গৰমত যে তুমি অকণ এই যে এই বেল বেল যে বেলটো মানে গৰম দিনত বহুত ভালকৈ চেপি মেলি যদি চৰ্বত খোৱা গোটেই শৰীৰটোত। তোমাৰ মানে কি কয় এনেকে ঠাণ্ডা পেলাই দিব। গম পাইছানে? বেলেগ হয়। মই মানে আজি বনাই আমাৰ মানে ঘৰত বেল আছে বোলো গাঙৰ কে নাই এ গছ বেল বহুতে লাগে দেই লাহে লাহে এতিয়া শেষ হৈ গৈছে কি কবি মানে হেৰি কৰি থোৱা অলপ নিব পাৰিবা। যে কি পায় লবা সেই মানে গৰমৰ মানে চৰবত
অ আমি এখন হেৰি খাই থাকো যেনিবা নেমু চৰবত খাই থাকো আমাৰ নেমু গছ আছে যে নেমু অ
আমাৰ নাই বেল আমাৰ এইখিনিত পাবলে নাই আমি নেমুৱেই খাওঁ বাৰু অ।
বেলবোৰ পৰি পৰি আৰু
অ অ
আৰু আজিকালি তো নাৰ্চাৰী বোৰ থাকে ন। কি নাৰ্চাৰী। পাই এইবোৰ পুলি পাই।
পুলি অ পুলিবোৰ বেছিব পাৰিবা হয়নে আজি যে হেৰিত আজি তুমি ৰুব পাৰিলা হয় আজি যে পৰিবেশ দিৱস।
পুলি ৰুইছো নহয়। অ আজি নোৰুলে কেনেকে হব ন? বিশেষকে দিয়াচোন সেনেকুৱা এটা ন পৰিৱেশটো আমি বচাবলৈ চাবলে এটা দিন পাইছো যেতিয়া অ ফটো চটো উঠিছা ফটো উঠিছো।
উঠিছিলোঁ নহয় আমিও উঠিছো ফটো।
উম উঠিছো আকৌ ন। আকৌ এতিয়া ৰুলেতো নহ'ব ৰুলেতো নহ'ব
উম অ আমি চোৱা চিতা কৰি ডাঙৰ দীঘল কৰিব লাগিব গৰু ছাগলীয়ে যাতে খাবলে নোৱাৰে। এ
আৰু গৰম বাঢ়িব আৰু তুমি
আমাৰ পৰিৱেশটো নিয়ন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব হয়নে নাই গছ গছনিয়ে নিয়ন্ত্ৰণ কৰিব স কি বনাবা পিছে এতিয়া
বনোৱাম মানে কি দালি ভাতে তুমি সেই কৰিবা মানে কৰিবা আৰু যদি গেছ গেছ আদা নহৰু দিবা আৰু জলকীয়াৰে তাৰপিছত নিজে পটাত পিচিলেও কিবা যদি নেকি কিমান মিক্সিত পিছিলেও পিচিবা তাৰপিছত এতিয়া খাবাচোন বহুত খুৰা যে এইটো আহি পোৱা
অ - অ
ত মানে ইমান ধুনীয়া মানে চাটনি এটা হয় মই মানে বনাইছো চবেই সোধে দেই
অ খাই চাব লাগিব তোমাৰ মাতটো এতিয়াহে ভালকে আহিছে তেতিয়াপা ভালকে অহা নাছিলে অ, অ
অ াৰ নেটৰ্ প্ৰব্লেম চাগে দিয়া অ এতিয়া শুনি আছা অ অ মানে কি কবা তলটো সেনেকে তুমি আদা দিবা আৰু জল ক দিবা, তেনেকে হেৰি কৰিবা মানে কি পুৰি ললে বস্তুতটো পুৰা সোৱাদ এটা আহে যে, বহুত ভাল, অ বহুত ভাল লাগে, অ। এতিয়া আমি যে যেনেকে বিলাহী পিটিকা কৰি খাওঁ, হয়নে? বা বিলাহী আমি বইল কৰি পেলাই পিটিকা কৰি খাওঁ, কিন্তু তাত, অ' পুৰাও বেলেগ অ কিন্তু তুমি পুৰি পলা, পিটিকা নকৰি পেলা বিলাহী ুৰি পেলাও চ কাটনি বনাবাচোন গম পাইছা? অ পিচিবা অ। সেনেকে তুমি, সেই পুৰি পুুৰী পুৰি ল'বা বিল সেই বিলাহীটো অক ওপৰৰ ছালটো যে অকণ ওৰৰতো পুৰা গ'লে এতিয়া তোমাৰ মানে কি সেই পুৰা গোন্ধটো যে চাটনিকন বনাবা, মে ইমান সোৱাদ লাগে নহ, বহুত ভাল লাগে। মোৰ সেনেকে অলপ-অলপ বনাই থাকোঁ দেই কেতিয়াবা-কেতিয়াবা। আৰু খাবা সোণ এই মচন্দৰী পাত যে, অ কিমান যে ভাল ন পেটৰ কাৰণে, বহুত ভাল।
ভাজিও খাওঁ, বইল কৰিও খাওঁ, চাটনি বনাইো খাওঁ, পেটৰ কাৰণে বহুত ভাল আৰু।
ধুনীয়া অলপ
অ মান ধনিয়া মান ধনিয়ও যে আমাৰ পেটৰ কাৰণে বহুত ভাল।
অ ইমান ভাল পাও নহয়, বহুতেে বেয়া পা
হেৰিত দিলে ভাল লাগে, টেঙা তেেঙ
উ-উ, মোৰ বিশেষকে মানে মান ধনিয়ীয়া মানে চাটনিটোত, যি চাটনি এয়া মান ধনীয়া নিীৰাা, বহুত ভাল লাগে মোক
অ ভাল লাগে। আমি এইবোৰ খাই থাকিব লাগে ন? নৰসিংহ, পুদিনা আৰু হেৰি মানে চব মিক্স কৰি মানে মিলাই বেলাই মিহলাই, চাটনি বনালে সেইটোও সোৱাদ বেলেগ-বেলেগ-বেলেগ কেে কৰিলেও বেলেগ হয় নে?
অ মোৰ চন্দ্ৰ টো যে পেটৰ কাৰণি ইমান ভাল নহয়? বহুত ভাল, উম। তে নেকি কিছুমান বস্তু যে আমি খাই থাকিব লাগে। মানে ভাজি কৰি পুৰি খোৱাতকৈ যেতিয়া তুমি কেঁচাকে লে বস্তু এটা চাটনি বনাই খালা নহয় তাৰ গুণতটো বহুত থাকে।
অহ আমি অহ কেঁচাই কেঁচাই খালে তাৰ যিকোনো বস্তু কেঁচাই খালে যে অহ বেছি হেৰি পোৱা যায়।
অহ বেছি তাৰ সেইটো ভিটামিনটো পাবা তুমি অহ উম উম কমি যায় অহ
আমিও গেছত বস্তু পুৰি নাখাও এহ জুইতে পুৰি খাও গেছত পুৰি খাব নালাগে সদ্যহতে বেয়া কথা। বহুত গেছত পুৰি খাব নালাগে গেছৰ জুইটো সেইটো এটা কৃত্ৰিম হয়নে সেইটো বহুত অহ সেইটো একদম কৃত্ৰিম জুই
সেইটোত যেতিয়া কি গেছত যেতিয়া পুৰিম সেই বস্তুটোতো গেছে হেৰি হৈ যাব। উম
এদিনীয়াকে খোৱা মানুহে পুৰা গোন্ধটো হয়
পাই পাই উম জুইত ভাত বনোৱা ভাত কেইটা চাবাচোন জুইত বনোৱা মই বেলেগ বাদেই দিছো তুমি জুইত বনোৱা যে মাংস কন খাবা কিমানে সোৱাদ হয়নে? তুমি বইল মাংসটো বনোৱা নে?
অহ বইল যে এই কচ মাছটো বনাও দেই।
হয় নেকি। কিছুমানে সেইটো কিবা কাতলা মাছ বুলি নেকি?
কচ মাছ বইল বনাই পাইছোঁ। অহ সেইটো নাজানো দেই মই। এনে আমি কচ মাছ বুলিয়ে কওঁ কচ মাছটো যে বইল খাই বহুত ভাল লাগে।
অ মই মানে বইল মানে মাংসটো কেনেকে বনাবা জানা মাংসটো সেই তুমি এতিয়া ধুই ধুনীয়াকে ধুই কৰি ললা তেতিয়া তুমি কি কৰিবা বিলাহীটো লাগিলে। অকণ পুৰি ল'বা আদা নহৰু পুৰি ল'বা আৰু জলকীয়া কিটা পুৰি ল'বা তাৰ পিছত আদা নহৰুতো পেষ্ট বনাবা তাৰ পিছত মাংস খিনি কি কৰিবা বইল যেতিয়া তুমি কি কৰিবা অকনমান তুমি এয়া সেই এয়া উ সেই কেৰাহীটোত দিলা দি পেলাই তুমি কি কৰিবা ঢাক নাটো দি দিবা ঢাক আপনো দিয়াত চেকাতো ফুলি আহিব ভাপত পানী এটা নাহিব জানো অ ভাগত পানীত আহিব সেই পানীতো তুমি মানে ধুনীয়াকে ভাপত মাংসটো সিজিব এতিয়া তুমি কি কৰিবা এই যে পুৰি থোৱা বিলাহী টো পে মানে কি মিক্স সেই পিচি পলা পিচি পলা তাৰ সেইটো দি দিবা দিয়াৰ পিছত আদা। আদা নহৰু খিনিও মানে পুৰি ল'লে ভাল আদা নহৰু জলকীয়া পুৰি ল'ব লাগে তেতিয়া মানে তাতো কি হয় পুৰা পুৰি পেলা। খ পোৱা সোৱাদটো আহে উম এতিয়া মানে ন
বনাও দেই এই বিলাহী আৰু পিয়াজ নহৰু আদা গোটেইখিনি পিচি পিচি ল'ব লাগে অ মছলা বেলেগ দিব নালাগে। আদা নহৰু পিয়াজৰ বাহিৰে বেলেগ একো মছলাই দিব নালাগে অ খালি পানীতে ডাইৰেক্ট মানে চিধা পানীতে
উম দিব লাগে অ মানে কি হয় তে এতিয়া মানে সেনেকে বনাই খালে সোনকালে হয়ৰ বস্তুটো মই সেইকাৰণে মানে যিমান পাৰো মই তেনেকে বইল বনাওঁ তৎক্ষণাতেও হয় জানা আৰু মানে এনে মছলা ভাজা মাংস ভাজা এই পি তেল মছলা খাই লৈ যেতিয়া বইল দি তুমি অ আৰুণি বিলাহী কন দিলে মানে কি হয়। এনেই সোৱাদ এটা আহে নহয়
আৰু কি জানা এই তেল দিলে বা বিলাহ বিলাহী দিলে মানে বিলাহী ওলোৱাত মানে ৰসটোৱে বস্তুখিনি লাগি ন নাযায় মানে লাগি লৈ নাযায় হনে অ তুমি সময় ভাত বনাই আছো মাহ চেকি
অ অকনমান অ অ আমি ক পাৰ নাখাওঁ মাহ চেকিয়ে খাওঁ মানে মাহ মাহটো চেকা নগলে ভ ভাল নহয় যে উম আৰু চুগাৰৰ কাৰণে চুগাৰৰ কাৰণে সেইটো মানে দিগদাৰ হয় চুগাৰৰ কাৰণে বহুত দিগদাৰ হয় মানে
মাহ চেকা ভাত খাব লাগে আৰু এনেও আজিকালি এতিয়া চাউল কিনা চাউল বিলাক বহুত হেৰি ন কিবা কিবি দিয়া
তুমি মই কোৱা ধৰণে এনেকে চাট চাটনি দুটা যে মই কোৱা ধৰণে বনাই খাবাচোন দেই আৰু সেই কবা এই গৰমত গোটেই নিজেও খাবা আৰু ফেমিলিকো মানে কি কৰিবা বেলৰ চৰ্বত হ বেল পাবা বজাৰলৈ গ'লে নহয় অ
মোক খোৱা নাই বাৰু খাব লাগিব আমি অ এই নেমু চৰ্বতটো খাওঁ মিঠৈ দি অ দিয়া হ'ব দিয়া অ অ